হেল্ল'। হেল্ল'। শুনি পাই আছেনে আপুনি? শুনা পাই আছানে আপুনি? অ' শুনা পাই আছানে? অ' শুনা পাই আছা? অ' নমস্কাৰ। অ'। আজি মই আপোনাৰ লগত এটা বিষয় মানে বিষয়ৰ মানে ক কথা আলোচনা কৰিব লৈছোঁ সেইটো হৈছে খেলা ধুলাৰ ওপৰত। খেলা ধূলা কলেতো আ, আমি চবেই বুজি পাও গ'ম পাও কি হয়, বেলেগ বেলেগ ধৰণৰ এনেকে খেলা ধুলা থাকে। কে যোনটো মানে সৰুৰেপৰা লৈকেনে ডাঙৰ পৰা খেলিব পাৰে আৰু খেলা ধূলা টো মানে দুটা ভাগত মানে কিবা কৰিব পাৰি। এটাতো হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে যোনটো মানে স-সস্তা মানে সহজ খেলা ধূলা হয় আৰু এটাতো হৈছে মানে ডাঙৰ মানুহৰ কাৰণে খেলা ধূলা যেনেকে ক'ব গলে সৰুৰ কাৰণে এনেকে খেলা ধূলা ক'ব গ'লে মানে বহুত ধৰণৰ আছে যেনেকে অ' ইনডৰছ গেমছ আৰু আউটডোৰ গেমছ এনেকে ক'ব পাৰি আমি। ইনডৰছ গেমছত মানে চেচ, কেৰম, লুডো সেইবোৰ মানে পৰে আৰু। যোনটো মানে আমি অ' ঘৰ ভিতৰত এনেকে খেলিব পাৰি। কিন্তু আ গেমছটো হৈছে মানে যোনটো খেলা ধোলাতো আমি বাহিৰতে খেলিবা পাৰি। প্লেগ্ৰাউড হ'লে ফিল্ডবোৰত খেলিব পাৰি যেনেকে হাই জাম্প, লং জাম্প ৰাণিং ৰেচ সেইবোৰ মানে খেলিব পাৰি আৰু। আৰু বহুত মানুহে এনেকে খেলা ধুলাটো লৈ কেনে মানে নিজৰ অহ জীৱনত আগবঢ়াই যায় আছে। অকল পঢ়া পাতি নহয় কিন্তু খেলা ধুলা দিও মানে নিজ যে নিজৰ আ ফিউচাৰটো মানে বনাব পাৰি। আহ যেনেকে এতিয়া বহুত মানুহকে যোনে খেলা ধূলা খেলে ইহঁতে নিজৰ অ' নামটো খেলা ধূলা দি কিনে নিজৰ নামটোৰ পুৰা ধুনিয়াত মানে অ', জানিব এনেকে হৈছে আৰু চবে মানে নিজৰ ফিউচাৰটো ব্ৰাইট কৰিছে। যেনেকে ক'ব গ'লে মেৰীকম আছে। আৰু এইফালে চানিয়া মিৰ্জা আছে আৰু ক'ব গ'লে উম বহুত মানে ক্ৰিকেটাৰছ আছে। যোনবোৰে মানে নিজৰ লাইটো মানে ভাল কৰিছে আৰু খেলা ধূলাতে। যেনেকে চাব গ'লে বিৰাট কোহলি, ৰোহিত শৰ্মা এম এছ ধনী বহুত এনেকে আছে আৰু। আৰু ফুটবলত বহুত এনেকে আছে আমাৰ আসামৰ পৰাও আছে। এনে কে মানে আমি জীৱনত আগবঢ়াই যায় থাকিব লাগে আৰু। এটা নহ'লে এটা পঢ়াত ভাল নহ'লে কি হ'ব হয়নে নাই! পঢ়াত ভাল নহ'লে মানে নিজৰ ফিউচা এইটো মই হে চিকিউৰ কৰিম বেলেগ খেলা ধূলা খেলি বা বেলেগ এক্টিভিটিজ লগত লাগে। এজন মানুহে যোনটো নিজৰ ইচ্ছা যোনটো ভাল লাগে সেইটো লৈ কেনে হে মানে নিজৰ জীৱনত আগবাঢ়িব লাগে। যদি এজন মানুহে পঢ়া পাতি তিত ভালে নহয়। সেইটো মানুহ আহ আৰু পঢ়িব মনেই নাই সেইটো মানুহক যিমান পঢ় পঢ় বুলি ক'লেও মানে সেইটো মানুহ গাত নালাগিব আৰু ইচ্ছা নক নকৰিব। কিন্তু যদি সেইটো মানুহ বেলেগ কিবা ইচ্ছা আছে আৰু আমি সেইটো ইচ্ছাটো মানে আহ তাক বা তাক বা তাইক মানে কৰি দিওঁ যে তুমি পাৰিবা তুমি সেই ইয়াতে কৰা তুমি ইয়াতে ভাল। তেতিয়া মানে তাই বা সি মানে আগ্ৰহটো পায় আৰু ন উৎসাহ পায়। মই সেইটো পাৰিম মই সেইটো কৰিব পাৰিমেই এনেকে বুলি। সেইকাৰণে মানে চব ফালে মানে চাব লাগে অকল খেলা ধূলাই নহয়। কিন্তু খেলা ধূলাটো মানে বহুত এনে কে অহ জীৱনত উন্নতি পাইছে আৰু মানুহবোৰে। আৰু ক'ব গ'লে এতিয়া সৰু ল'ৰা ছোৱালীবোৰক খেলিব ভাল পায়। আৰু সঁচাকে মানে সৰু ল'ৰা ছোৱালীবোৰক আমি খেলিব দিব বা লাগে। যিমান পাৰো আমি মোবাইলৰ পৰা দূৰত ৰাখি কেনে যিমান পাৰো ইহঁতক খেলিব দিব লাগে। তেতিয়া মানে কি হয় সৰুৰ পৰাই যদি খেলা ধূলাত মন-মনো থাকে মন বহে। তেতিয়া মানে অ' ইহঁতৰ মাইণ্ডটো মানে এক্টিভ হৈ যায়। কিন্তু যদি সৰুৰ পৰাই মোবাইলত লাগি থাকিব আৰু এনেকে মানে অ', লাগি থাকি খেলা ধূলা নেখেলিব তেতিয়া মানে ইহঁতৰ মাইণ্ড ডাল হৈ যায়। অকল মানে মোবাইলৰ প্ৰতি মানে মনোযোগ দি থকা যেন হয়। সেইকাৰণে যিমান পাৰো আমি সৰু ল'ৰা ছোৱালীক বাহিৰত খেলিব দিব লাগে। যাতে সিহঁতৰ মানে, মাইণ্ডটো বা মাথাটো ফ্ৰেছ আৰু এক্টিভ হৈ যায়, যিমান পাৰো আমি ইহঁত অ' মানে চান্সটো দিব লাগে বাহিৰত খেলিবৰ কাৰণে, তেনেকে স্কুলৰ পৰা আহি অহাৰ পিছত গধূলি মানে অ' লগবোৰৰ লগত অলপ ওলাই চাব দিব লাগে অলপ ধাৰত বা ফিল্ডত বা প্লেগ্ৰাউণ্ডত খেলিব দিব লাগে। সেইটোয়ে মই ভাবো আৰু। খেলা ধূলা দি মানে এক্টিভ থাকে এক্সাৰচাইজো হয় বডিৰো মানে একো নহয় শৰীৰৰ তেনেকে ক'ব গ'লে খেলা ধূলা খেলা মানুহ বোৰৰ মানে চাব গ'লে একো বেমাৰ আজাৰ নহয় কিয়নো ক'ব গ'লে সিঁহত এক্টিভ আৰু সিঁহতে মানে খেলা ধূলা খেলি মানে এক্সচাইজ কৰা হৈ যায়। সেইকাৰণে সেইকাৰণে আমিও মানে হয় ইমান খেলা ধূলা নেক মানে নিখেলিলে অ' যিখিনি পাৰো এটা দুটা মানে খেলিব লাগে যাতে আমাৰ কি হয় শৰ শৰীৰত মানে অ' সেইটো বে আজাৰতো নহয় আৰু আমি ষ্ট্ৰংকে থাকিব পাৰো। আৰু জোনে মানে খেলা ধূলা খেলে সিঁহতৰ মানে বডিটো পুৰা মানে ফিট দেখা পাব, সিহ খেলা ধূলাৰ খেলাৰ কাৰণে ইহঁতৰ বডিটো বহুত ফিট আৰু ভাল, সেইকাৰণে যদি শকত হয় শকত আছে বা এনেকে বডিটো বেছি সিহঁতে মানে খেলা ধূলা খেলখিনে এক্সাৰচাইজ কৰি ৱৰ্কআউট কৰি নিজৰ বডিটো মানে শ্লিম আৰু ফিট কৰিব পাৰি আৰু।
হয়।
অ' এতিয়া আপুনি এইটো খেলা ধূলাৰ বিষয়ে কি বা ক'ব বিচাৰিছোঁ যদি ক'ব পাৰা।
অ', অ', হয় আপোনাৰ পৰা খেলা ধূলাৰ কথা বহুত অ' কিবা শুনি পালে মনটো ভাল লাগিল, নাজানাৰ বিলাকো জানিছোঁ, অ' খেলা ধূলা ক'লে বহুৰ আছে হয় আপুনি আগত যি যি কৈ আছিল সেইটোয়ে। এ এতিয়া আমাৰ ছোৱালীবিলাকৰ খেলা বুলি ক'লে বহুত কিছুমান ছোৱালীবিলাকে কিবা ফুটবল খেলিবলৈ বহুত চক আছে, মানে সেইবিলাকতো খেলিবই লাগিব আৰু তাৰপিছত কাবাডী এইবিলাকো আছিল বেডমিন্টন আছিল। সেইবিলাক মানে যেতিয়া সৰুৰ পৰা এ খেলিবলৈ কিবা মন আছে তেনেহ'লে ইহঁতে পিছলগৈ মানে খেলা ধূলাৰ মানে, প্ৰায় চাকচেচ হৈ যায় আৰু না, কিছুমানটো মানে খেলা ধূলাৰ পৰা কিবা নাই খেলা ধূলা খেলিবলৈ মন নাই। শুনিবা যদি মোবিলতহে বেছি মন থাকে সেইবিলাকতো মানে খেলা ধূলাৰ পৰা কিবা একো মনতে নাযায়, যেতিয়া সৰুৰ পৰা খেলাৰ কাৰণে মনটো আছে তেনেহ'লে ইহঁতে যেতিয়াও বুঢ়া বুঢ়ী ইহঁতে মানে খেলাৰ কাৰণে মনটোয়ে যাই থাকে আৰু না। এতিয়াতো ফুটবল খেলি পালে আমাৰো কিবা অ' বহুত, নিজে নিজে লাইভৰ কাৰণে নিজে কিবা কৰিবা পাৰে আমি য আহ যিহেতু আপুনি যে কৈ আছিল যে ফুটবল খেলি ফালে মানে বহুত মানুহগিটা নিজে নিজে লাইৰ চাকচেচফুল সেইটোৱে চব মানে কই ন আৰু বহুত কিবা এ যি সৰু ছোৱালী বিলাক যেতিয়া সৰু সৰু হৈ যায় ঘৰতে থাকি ফালে কণিবা বা এনে স্কুলত পঢ়া আহি ফালে টাইম পাছ কৰি ফালে কিবা যি কয় আমাৰতো কিবা কৈছে নহয় ফেটটো বুলি কয় সি বিলাকৰ যে দৌৰা দাউৰি সেইবিলাক খেল যে আৰু তাৰপিছত অ', কিবা মালবৰ খেলা আগত আছিল এতিয়াতো নাই এতিয়াতো দেখা নাপাই আগতো বহুত দেখা পাইছিল আমি নিও যেতিয়া সৰু আছিল সেইবিলাকো খেলিছিল মানে মনত আহিছে আৰু আপুনি যি খেলৰ কাৰণহে কথা কৈছো এতিয়া মানে মনত আহিছোন। এইবিলাকতো বহুত ভাল আছিল না আগৰ বহুত খেল খেলিছে অ', চুপা চুপি খেলা বা বহুত আহ পিঠুকিলা আৰু কি কয় এইটো মই মনত নাছিল অ', বহুত খেলা খেলি খেলিছে আৰু এতিয়াতো মানে চবে অ', আজিকালি ল'ৰা ছোৱালী খেলৰ বাবে বহুত চক আছিল ফিল্ডত যাই ফালে ফুটবল খেলে অ', সেইটো ম খেলিবা লাগে তাৰ মানে শৰীৰ কাৰণে আহ কিবা ফিট হৈ যায় বা ষ্ট্ৰং হৈ যায়। যায় কাৰণা খেলতো খেলিবাই লাগিব। এতিয়া আৰু আপুনি কব পাৰিব খেলা ধূলাৰ বাবে
কথা খ খাম চ পাতা প মানে শ মানুহেৰে আগৰ খেলা ধূলাতো মানে এতিয়া পাহৰিব গৈছে আগতে মানে ল
অহ।
আমাৰ যিটোৰ মানে খেলা ধূলা আছে সিটোৰ মানে লাহে লাহে মানে পাহৰি গৈ আছে। কিন্তু অ', যদি কব। এ এতিয়াও মানে গোওত মানুহ গাঁৱৰে সেইটো খেলা ধূলটো খেলেই আৰু। বহুত বেলেগ ধৰনে মানে অ', বিহুবোৰ হ'লেও সেইবোৰ খেলা ধূলা খেলে আৰু নতুন বস্ত নতুন বছৰ চলব পানীটো আমাৰ হল পান ভালে পান।
হয়, হয়।
এতিয়া আমাৰ সময়ো হয় আহ আপোনাৰ লগত খেলা ধূলাৰ কথা পাতি বহুত ভাল লাগিল আশা কৰো আৰু পিছতো আপোনাৰ লগত এনেকে বেলেগ বেলেগ বিষয়ত আলোচনা কৰিব পাম বুলি তেতিয়া আপোনাৰ লগত ইয়াতে ৰাখো নেকি।
অ', হ'ব ধন্যবাদ।